অ কি কৰি আছে?
এয়া কি কৰিব আৰু গৰমতে বাহিৰত খোজকাঢ়ি আছো বত তাহু নাই অলপো আপুনি কি কৰিছে?
আজি ইমান গৰম মাৰিছে ময়ো এয়া ৰাস্তাতে ওলাই আহিছো। একদম খোজকাঢ়ি আছো এইডাল বহুত গৰম মাৰিছে আজি একদম আকৌ কাৰেণ্টটো এবাৰ গৈ আছে এবাৰ আহি আছে আকৌ বতাহ শু নাই বাহিৰত বাহিৰত ওলাই আহিছো হয় কিন্তু বতাহ হে মাৰা নাই
অ বতাহ নাই এই কি জানে সেইটোৱে কি জানে সেইটোৱে সেইটোৱে গৰমত মানে কি হয় আপোনাৰ বতাহো নামাৰে ঠাণ্ডাত কিন্তু আপোনাৰ বতাহো মাৰি থাকে এ ঠাণ্ডাতো বাঢ়ি গৈ থাকে বতৰ মানে এতিয়া বতাহো নাই অলপো ইমান গৰমত থাকিবও নোৱাৰে বহু
বাপ যে বাপ থাকিব পৰা নাই
উম একদম আপোনাৰ মানে ইমান গৰম হলে নাই টাই সেই গৰমতটো নাই জ্বৰটো ভাল পোৱা নাই আচলতে কিজান গৰমতে মানে বেছিকৈ গা চা ধুইছিলে চাগৈ সেইটো কাৰণে এই ভাইৰেল জ্বৰটো হৈছে যে এতিয়া সেই জ্বৰটোৱে পালে মানে তাইক এতিয়া এতিয়া আপোনাৰ ডক্তৰক দেখুৱা গ'ল আৰু ডক্তৰক দেখাই পেলাই তাৰপিছত মেডিচিন বিলাক আনিছে ঔষধ বিলাক তাৰপিছত ঔষধ খোৱাইছে কিন্তু মানে সেয়া জ্বৰটো মানে কি হয় ঔষধ খোৱাৰ পিছত অকমান কমে তাৰপিছত অলপ পিছত মানে যেতিয়া মানে ঔষধৰ মানে হেৰিটো গুচি যায় জাৰটো তাৰপিছত মানে আকৌ জ্বৰ তটো আকৌ বাঢ়ি আহে
অ আকৌ বাঢ়ি আহে অ এ এতিয়া জ্বৰটো সেনে তেনেকুৱাই পোন্ধৰ বিশ দিনলৈ থাকেই জ্বৰটো
অ তাতে আকৌ একো খাব পৰা নাই একো খাব পৰা নাই আপোনাৰ কিবা খালে বমি বমি লাগে বুলি
পিটিকা আৰু এয়া শুকান মাছৰ পিটিকা বনাই দিবচোন নহলে চেপা মাছ
একো খাবই বিচৰা নাই মানে দুৰ্বল যে একো খাব মন যোৱা নাই এতিয়াহে অকমান ৰুটি এখন বনাই দিছে আচাৰৰ অলপত লগত তেনেকেহে খাইছে মানে বাকী একো খাব বিচৰা নাই
জ্বৰ হলে মুখখন তিতা তিতা লাগি থাকে যে
এতিয়া লাগি আছে অ সেইটোৱে নাই নাই কাঁহ নাই জ্বৰটোহে আছে মানে অলপমান তাৰপিছত সেই মেডিচিন এতিয়া খুৱাই আছো যদিও মানে অলপমান ভাল পাই অলপমান আকৌ হয় এনেকুৱা এনেকুৱা হৈ আছে আৰু উম বেমাৰ বিলাক মানে আহিছে নাই নাই বা আহিব পৰা নাই তাইও মানে ডউটি আছে তো বিলাক সিহঁতে মানে ইমান সহজতে চুটি নাপায় যে এও মানে মানে বেছি দিনৰ ছুটি লৈ অহা নাই দুদিনহে ছুটি লৈ আহিছে আকৌ যদি গাটো বেছি বেয়া হৈ থাকে তাতে গৈ আকৌ দেখাই পেলাই আকৌ ছুটি লৈ আহিব লাগিব আৰু নোৱাই স উম সেইটো শনিবাৰলৈ মানে আকৌ যাব দিছে দেউতি মানে দিয়ে দিয়ে সেই দুদিন দিছে ধৰি লও আকৌ যদি ভাল পোৱা নাই আকৌ আপুনি মানে দেখাই বোলে আকৌ দুদিন লৈ আহিব পাৰে আৰু সেইটোতো মেডিকেল লিভটো চবেই পায় আৰু বেমাৰ হলেতো আপুনি বন্ধ পাবয়ে ন সেইতো ন দেখিলে গম পোৱা যায় নহয় মানুহৰ বেমাৰ সৈ দেখিলেই সঁচাই কৈছে নে মিছাইে কৈছে নহয় জানো সেইটোয়ে সেইটোয়ে মানে চাব বিচাৰে আৰু তেওঁলোকেও যে বেমাৰ সঁচাকে হৈ আছে তো আকৌ দুদিন দি দিব তেতিয়া আৰু
হয় হয়
দেম এইবাৰ মানে গ'লে আকৌ কেইদিনমানাৰ লৈ আহি নিব লাগিব হো
তাইক আনিব যাওঁতে গাড়ী ভাড়া কৰি
অ, অ, গাড়ী ভাড়া কৰি যোৱা গ'ল এয়া ভাইটি তাই গাড়ী চলাই যে এই তাতে গ'লো আপোনাৰ পোন্ধৰশ টকা লৈছে গাড়ীখনৰ তাৰ পিছত আৰু হে ড্ৰাইভাৰ খৰচ পাঁচশ টকা আৰু দুহেজাৰ টকা লৈছে আৰু। এনেও আজিকালি আপোনাৰ তেলৰ দাম বহুত বাঢ়িছে নহয় আপোনাৰ, পেট্ৰলৰ দাম। আপোনাৰ এ এশ ন টকা নে কিমান উম সেইটোে এ। চাওকচোন প্ৰতি মানে লিটাৰত আগতে ইমান কম আছিলে হাতখ ষাঠি টকা বা মোৰ যেতিয়া স্কুটিখন আছিলে। তেতিয়া ষাঠি টকাহে আছিলে আপোনাৰ তেলৰ দাম এতিয়া চাওকচোন আজি। অ আজি পাঁচ বছৰত বাঢ়ি গ'ল ন সেইটোয়ে সেইটোয়ে সেইটো কাৰণে। আপোনাৰ মানে গাড়ী এখন যদি আপুনি ভাড়া কৰি লৈয়ও যায় তেনেহলে দামতো তেলৰ দামতটো বেছি। হৈছে কাৰণে গা়ড়ী ভাডাও বাঢ়ি যায়। যায় ন আগতে যত এহেজাৰ টকা আছিল তাত এতিয়া দুহেজাৰ টকা ল'ব লগা হয় যে
অ এনেই এহেজাৰহে লয় আগতে এতিয়া এহেজাৰতো মানে বঢ়াৰ কাৰণে লৈছে আৰু তেলৰ খৰচ।
অ সেইটোয়ে, সেইটোয়ে বাহাৰ কাৰণে লৈছে মানে কি জানে? এতিয়া তেলৰ দামটো বাঢ়িছে ন এতিয়া ৰাস্তা বিলাকো যিহেতু মানে ইমান স্পীড ব্ৰেকাৰবিলাক দিছে যে সেইটো কাৰণে লাহে লাহে যাব লগা হয়। আচলতে ভালো হৈছে স্পীড ব্ৰেকাৰ কেইটা দিয়া। কাৰণে লাহে লাহে যোৱা ভাল অ লাহে লাহে যাব। লাগে তেতিয়াহে ভাল আকৌ ভয় লাগে নহয় ন আজি। আজিকালি গাড়ী মটৰ কথা সেয়ে, তাক তাকে মানে তাই যেতিয়া গাটো বেয়া হল মানে সেইকাৰণে লৈ আহিলো গৈ আজিকালি দেখি যে ইমান মানুহৰ বেমাৰ হৈছে। জ্বৰ ভয়ো লাগে নহয় অকলে থাকিলে অ অ সেইটোৱে সেইটোৱে। অ বনাই কৰি খাব পাৰিব উম বনাই কৰি খাব পাৰিব নোৱাৰে ন
তাৰ পিছে আউ নিজে বনাব যেতিয়া খাব মন যোৱা নাই, নাখাওতে এনেকয়ে পৰিম
উম তেনে থাকিব এতিয়া ঘৰত গলে হ মায়ে হওক বা মইয়ে হওক বনাই পেলাই দিলে তেওঁ খাব ন কিবা এটা বা কি খাব মন গৈছে ক'ব পাৰিব তাতো ধৰি লও বনাব নোৱাৰাৰে। মোৰ দাঙিবই পৰা নাছিলে নহয়। জৰতে বহুত বেছিকে হৈ গ'ল খিনাই গ'ল এদিনত তাই মানে এনেই খীণ আছিলে আৰু খীণাই গ'ল মানে জ্বৰটোত সেইটোৱে আৰু খাব নোৱাৰিলেতো খিনাবই দিয়কচোন
অ।
বেয়াও লাগে। সেয়ে মই আৰু মানে একদম অ সেইটো মই সেইটো কাৰণে মানে কে কামতে গৈছিলো তাৰ পৰা একে বাহিৰে বাহিৰে যাব যাব লগা হৈছে মানে অফ লৈ পেলাই। এতিয়া নগ'লেও নহয় এতিয়া ন তাই ইমান বেয়া বেমাৰ হৈ আছে এতিয়া নানিলেও নহয়গৈ।
হয় এ ওচৰত কাৰণে বাৰু পাৰিছে যাবৰ কাৰণে ধৰি লও। এতিয়া আমাৰও ছোৱালীজনী বেমাৰ হৈ আছে এতিয়া যাবই পৰা নাই। ইমান দূৰ এতিয়া সৰু ছোৱালীজনী যাব ন তাৰিখে।
অ সেই দূৰত থাকিলে মানে এটা চিন্তা গম পাইছে নে ওচৰত। থাকিলে বা ঘপককৈ গৈ আপুনি লৈ আহিব পাৰে, কিন্তু ইমান দূৰত থাকিলে আপুনো তেওঁক। কেনেকৈ আনিবগৈ ন।
অ সেইটোয়ে দিগদাৰ হৈছে মানে এতিয়া দূৰত থকাৰ কাৰণে এতিয়া দিগদাৰ। চাব ন, আমি চিনি নাপাওযে যাব কাৰণে আকৌ আমাক লগ লাগে এতিয়া ধৰি লওক আহ এয়া চাহা
ছোৱালীজনী এতিয়া ধৰি লওক পঢ়া শুনাও আছে ধৰি লওক চব বুজি পায় এতিয়া সেইটো কাৰণে যাব পাৰে আমি আমাৰ আকৌ ভয় লাগে যাব কাৰণে
অ নহয় মানে কি জানে নে আপোনালোকে এতিয়া ধৰি লওক আমি এতিয়া আজিকালি দিনৰ ল'ৰা ছোৱালী আমি মানে অকলে ঘূৰি ফুৰিব ইমান ভয় নকৰো আমি ঘপককৈ যাব পাৰোঁ বা কি লিখা থাকে আমি বুজি পাও ন বুজি নোপোৱা টো আমি মবাইলতে মা হেই চাচ কৰি দিও আমি গম পাই যাওঁ কি আছে কি আছে কি নাই হইনে কিন্তু আপোনালোকে যদি বুজিও নাপায় অ সেইটোৱে সেইটোয়ে সেইটোয়ে কি হৈছে চব ওলাই যায় চাব নোৱাৰিব আপোনালোকে যদি বেলেগলৈ গুচি যাবগৈ লগা হয় তেতিয়া আপোনালোকৰ লগত কি হব ন সেইটো আপোনালোকে আচলতে মানে কোনো লগত এজন ধুনীয়াকে মানে আপোনালোকে নাযাবই মই হ'লেও মোৰ মাহঁতক মানে ইমান সহজতে তো যাব নিদিও কাৰণ কিয় জানে আমি এতিয়া বুজি পাও মাহতে বুজি নাপাই নহয় কেতিয়াবা হয় সেইটো কাৰণে উম হয় আকৌ হয় দিয়ক অ কৰবাত পাবগৈ আপোনালোকে সেইটো কাৰণে অকলশৰীয়াকে পাৰিলে নাজান যাবয়ে মানে বুজিছা নে
এ মোবাইলৰ মোবাইলৰ নাম্বাৰ কেইটা তিপিব জানো ন মোবাইলৰ নাম্বাৰ কেইটা টিপিব জানো আৰু ধৰি লওক
কথা পাতিবলৈ অ অ সেইটোয়ে বাকী একো নাজা জানে অ সেইটোয়ে সেইটোয়ে মানে কি জানে নে যিমান পাৰে মানে সাৱধানতাটো থকাতটো ভাল আৰু হয় এবাৰ যদি ক'ৰবাত হেৰাই যায় আপোনাকনো ক'ত বিচাৰি বিচাৰি ঘুৰি ফুৰিব হানে কচোন বিচাৰি নুঘুৰিলেও নহব সেইটোয়ে সেই একদম ভয়ো লাগে নহয় তেনেকৈয়ে যাব দিবলৈ অ সেইটয়ে সেইটোয়ে আৰু য চাবচোন অকলে যাবলৈ অকণমান আফচুচো লাগে নহয় নে অকলে অকলে যাবলৈ আফচুচ এটা লাগে লগত কোনোবা এজন হলে মানে সাহস সাহস নিচিনা লাগে যে সেইকাৰণে লগত কাৰোবাৰ লগত গৈহে ভাল লাগে ত যতে নহওক উম তাকেই তাকেই লগৰ এজন হ'লে মানে ভাল আৰু যাবলৈ বা ঘৰৰ যদি কোনোবা এজন হয় তেতিয়া সাহস সাহস লাগে যে তেতিয়া গৈও ভাল লাগে আৰু
আমাৰ এতিয়া ডাঙৰ ছোৱালীও অকলে অকলে আ কিত আমাৰ ডাঙৰ ছোৱালীজনীও সেই অকলে অকলে যাব পাৰে চকৰি বাৰতিয়া কিন্তু মাজ জনীয়ে অকমান ভয় কৰে ভয় কৰে তাইআকো অকমান আগুৱাই দিব লাগে
সি মানে আৰু ডাঙৰ জনী সাহসী মানে চব বুজি। কোৱা হৈ গ'ল যে মাজুজনী ধৰি লওক আগৰ পৰাই ধৰি লওক ইমান চাগৰ ওলাই কৰি নাযায় আপোনালোকে।
ওলাই কৰি নাযায় তাই ৰুমৰ ভিতৰত। কলেজত যাব আহিলৈ একদম ৰুমৰ ভিতৰৰ পৰা নোলায়। সেইটো কাৰণে এ ডাঙৰ জনীয়ে আকৌ ইফাল সিফাল কৰি ফুৱে যে।
ডাঙৰজনী ঘূৰিয়ে ফুৰে মানে এতিয়া সৰুজনীও ঘূৰিয়ে ফুৰে। খালী।
সিহতে পাৰে তাই একো কথা নাই উম। সেইটোয়ে ঘূৰি ফুৰা মানুহে মানে কি জানে নে ঘূৰি ফুৰিব। তেওঁলোকৰ একো মানে অশান্তি বা হেই অসুবিধা এটা নহয়। যিবিলাক মানে মানুহে নহয় ইমান ঘূৰি ফুৰিব নোৱাৰে। বা ঘৰতে থাকে বেছি ওলাই কৰি নুফুৰে তেওঁলোকৰ অকলে যাবলৈ মানে। আফচুচ লাগে মানে কি লগত কোনোবা এটা নহলে তেওঁলোকে যাব নোৱাৰে।
অ এই মাজৰ ছোৱালীজনী সেনেকুৱা মানে কতো ওলাই নোফুৱে যে। এতিয়া সেইটো কাৰণে তাই ভয় কৰে মানে অলমান। কাৰ এতিয়া আহি আনেৰ ঘৰা ফুৰা কৰে এতিয়া।
অ, লাহে লাহে হৈ যাব দিয়ক তাই যেতিয়া নহয়, তাই যেতিয়া বেছি বেছিকে আহি থাকিব মানে পাই মানে যেতিয়া মানে তাৰ পৰা আহি থকাটো বেছি বেছি হ'ব তেতিয়া তাইয়ো মানে অভ্যাসটো হৈ যাব। আৰু লাহে লাহে অভ্যাসটো হৈ গল বুল ইমান এটা অসুবিধা নহয় আৰু তেতিয়া, এতিয়া মানে তাৰ ইমান অসু হেৰি সাহসটো হোৱা নাই বা তাই ইমান আহা নাই যে তাই মানে অভ্যাসটো হোৱা নাই মানে সেইটো কাৰণে, অভ্যাসটো হ'লে ইমান এটা অ অসুবিধা নহয় দিয়ক তেতিয়া তাই নিজে নিজেই আহিব পাৰিব। আচলতে এতিয়া কথা কবলৈ গলে নিজৰ কামটো নিজেই কৰিবই লাগ
অ নিজে কৰিব বা এতিয়া আমি নিজৰ কাম নিজে কৰিব নোৱাৰো কাৰণে কিমান অসুবিধা হৈছে।
অ অ সেইটোৱে, ঠিকে আছে দিয়ক। বাইদেউ মই চাকি বন্তি জলাই লওঁ, অ হ'ব দিয়ক উম হ'ব দিয়ক।
হব।